অঁ, হেল্ল ।
কৈছা।
আছো এনে তুমি?
মইয়ো আছো এনে।
উম খোৱাবোৱা কৰিলা?
নাই এতিয়া কৰা নাই তুমি কৰিলা?
অঁ, কৰিলো কৰিলো।
অঁ।
কি কৰি মই বোলো। ফোন এটা কৰো এ কথা এটাৰ কাৰণে তোমালে ফোন মাৰিছিলো। উম তুমি নহয় মানে তুমি মো ৱা। নিকি তোমাৰ লগাই আছিলে ফোনটো তুমি মই লগা নাছিলে কাৰানে তুমি কৰিলা বোলো ভাল। লে হ'ল সেইকাৰণে কথা এটা বোলো নহয় মই ভাবিছো দুইজনে মিলি। এটা বিজনেজ। তবলা আমি এতিয়া এনেহে থকা হৈছ।
উম উম হয় হয় দিয়া। কি কৰিম বুলি ভাবিছা?
কি কৰিম মানে হেৰি আকৌ এইটো আমি ধৰা এনেকুৱা জুৱেলাচ জেলাহজন । যিবিলাক অসমীয়া গহনা জুৱেলাৰ সেইবিলাক আমি ধৰা তিনচুকীয়াৰ পৰা। হলচেল ৰেটতু এনেুৱ বিলাক, আমি বিকিব পাৰো ন। অ তুমি, তুমি কৰিব পাৰিবা নেকি? দুইজনী দিলে আমি লগতে কৰিব পাৰিম। উম, নহয়। তেতিয়া মানে, আমি ধৰা দুই দিনে যদি লগতে কৰোঁ ন' ধৰা অ'! এদিনে ধৰা পেলাম। ভাল হ'ব অকলে কৰিবলৈও কি হয় মানে, এতিয়া ধৰা, অলপ দুইজনীৰ লগত থাকিলে ধৰা, তুমি ধৰা এটা টাইম চাবা, মই টাইম চাব পাৰিম হয় নহয়
উম, উম, দুজনীয়ে কৰিলে ভাল হ'ব। দুজনী মিলি জুলি কৰা হ'ব।
এইবিলাক অ'! অ'! ধৰক মানে, বেলেগ বেলেগ ধেৰ আছে। তুমি ধৰা কোনখিনি কেনেকুৱা ধৰা চবৰে আমি বস্তুবিলাক থব পাৰোঁ মানে। তেওঁ ধৰা আন এখন টাইপ খুলিব। অ'! নহ'লে ত' এইখিনি ঘৰতে থৈ পিনি ইনষ্টাগ্ৰাম বা ফেচবুকত এনেকে পেজত দি দিলেই হৈ যায়।
পেষ্ট এটা খুলিবতো লাগিবই এনেয়ো এয়া বনোঁৱালে।
উম! অ'! সেইটোৰ ওপৰত মানে কৰি যা ভাল হয় আৰু।
উম, উম, পাহাৰিলে হ'ব।
তাকে মই তোমাক সেইকাৰণে সুধিছোঁ! তুমি পাৰিবানে যদি আৰু তেতিয়া মানে, মই দোকান এখনৰ লগত অ'! কণ্টেক্ট কৰিম, ধৰা আমি দুয়োজনীক গৈ ধৰা আমাক কেনেকুৱা ধৰণৰ বস্তুবোৰ লাগে। এতিয়া আনি পিনি আমি ধৰা ঘৰত কৰিম ঘৰৰ পৰা হ'লেও। মানুহে এনেও আজিকালি অনলাইনো ডেলিভাৰ কৰিব
উম! উম! উম! উম! সেইটো পাৰা যায়।
উম!
আমি ইউটিউব, ইউটিউবতো হেৰি এটা খুলিব লাগিব চেনেল এ চেলুন এটা খুলিলে তাত তাতো দিব পৰা যাব ন'!
ইউটিউব চেনেল অন্যবাৰ ইষ্টাগ্ৰাম খেল মোৰ সেইবোৰো দিব পাৰি।
ফেচবুকতো দিব পাৰি আজিকালি ফেচবুকত বহুতেই মানুহে চলায় ন।
উম
আজিকালি জানাই আৰু অনলাইন যুগ আৰু তাতে অনলাইনতে লয় বেছি ভাগে বস্তু,
উম
তাকে ত ভাবিম ত আৰু ঘৰতো কৈছা বা মাহঁতক মাহঁতি যদি কয় লগতে খুলিব পাৰিম দুজনী
নাই মোক ঘৰৰ পৰা পাৰ্মিচন দিব বাৰু
অ ধৰা আমি ধৰা আমাৰ বস্তুবোৰ আমি ধৰা এদিনত গৈ তিনিচুকীয়াৰ পৰা আনিব পাৰিম নৰা তিনিচুকীয়া পৰা আনিল লাভ সেযা আৰু যিবিলাক আমি কম ৰেটতে পাম।
উম - উম- উম
উম
পৰাৰা যাব কৰিবলে।
তাকে এতিয়াে সেই সেইকাৰণে মানে তোমাক বোলো সুধি চাওঁ।
উম -উম ভালে কৰিলা সুধিলা,
উম তাৰপিছত আৰু কেনেকুৱা ধৰণৰ এনে জুৱেলাৰছ বিলাক থলে ভাল হ'ব বাৰু
অসমীয়া ভিলাক জুইলাৰ থৈ দিলে ভাল হ'ব।
হ
অসমীয়া জুলাৰি থ'লে ভাল হ'ব আৰু কিহ লগত?
উম। অসমীয়া গহনাৰ পৰা আদি কৰি বেলেগ, বেমেজ -বেমেজ বিলাক খালেও মানে, মানে মানে চাব পাৰে ন অকল সেইটো
উম -উম -উম বেলেগত থব পাৰি আৰু বেলেগ
তাৰ লগত লাহেকে ধৰ কাপোৰো আমি আনিব পাৰিম ন যদি কনে গহনা বা সেইে ধৰা অসমীয়া গহনা খিনি হৈ যোৱাৰ পাছত আকৌ আছামিছ যিটো মেখেলা চাদৰ সেৱা বিলাকো লাহেকে আনিব পৰা যাব।
উম উম কাপোৰ চাপোৰ চাদৰ মেখেলা চাদৰ মেখেলা আনিব পৰা যাব পিছত ন এইটো কৰাৰ পিছত
উম
আজিকালি বহুতেতো এইবিলাকে কৰিছে ন ত অনলাইন যুগ আৰু অনলাইনতে বহুত বহুত বেছি চেলু হয় ন।
উম
আমিও পাৰা যাব কৰিবলৈ উম
তুমি কথাটো ভালকে ভাবাচোন প্ৰথমতে আমি অকল জুৱেলাৰ কিনি আনিম নে আৰু মানে মেখেলা চেখেলা আনিম সেইটো ভালকে ভাবিবা ভাবি পিনি মোক কবা আৰু দুজনে মিলি আমি ধৰা বস্তুটো আগবঢ়াব পাৰিম
কম দিয়া
বাকী আৰু মা হত কৰিছে
মা আছে
হ'ব দে মই হেৰি হা ই অ মানে নাই যোৱা আজি মই নগলো ঘৰতে আছো ঘৰতে এনে আছো ইমান গৰম লাগিছে ৰ'দ দিছে বোলো নাযাওঁ।
তোমালোকৰ বোলে ৰ'দ দিছে
হ
তোমালোকৰ ফালে ৰ'দ দিছে
অ ইয়াত পুৰা ৰ'দ আছে আজি পোৰা মানে একদম ডাঙৰ ৰ'দ পুৰা আহিছে মানে
উম
উম ৰদ নাই দিয়া মানে?
উম বৰষুণ আজি ৰাতিপুৱা পৰা
আহ অ
বৰষুণে বৰষুণ ৰ'দৰ মুখ খে দেখা নাই কেইদিন আৰু
তাকে তেতিয়াহ'লে তুমি ভালকে হেৰি মানে চাই লোৱা আৰু কেতিয়াকে কৰা তেতিয়া আমি দুই পিনে সোনকালে যাম তেতিয়া বস্তু বিলাক আনিব
উম উম পাই যাব আৰু তাতে আমি জুইলাৰীত লোৱাতকৈ আৰু চাদৰ মেখেলাও লগতে ল'ম ন তেতিয়া ভাল হ'ব দুটাও।
ললে বেয়া নহয় বাৰু ভালে আছে।
উম চালো আজিকালি বহুত হেৰিও হয় নহয় বিক্ৰী। ও হয় বাৰু কে নেথাকে। আৰু তাৰ লগতে কাপোৰ লগত চাদৰ মেখেলাই নহয় আৰু বেলেগ কাপোৰ লব পাৰি ধৰা জীন্স স্পৰ্টিং এইবিলাকো ছোৱালী মানুহ বিলাকে লয় ন বহুতে উম সেইফালে উম।
উম।
বিজনেছ কৰো বুলি কলে এটাতে ধৰিলে নহব আৰু কৰিব কৰিলেতো চবেই কৰিব লাগে ন কৰি চাব লাগে চব।
উম তাকে সেনেকেই কৰিব প্ৰথমতে মানে সৰুকে কৰি পাছত আৰু। ভাল প্ৰফিত হ'লে তেতিয়া লাহেক। কে বঢ়াই থাকিব লাগে বস্তুটো।
উম বহাই থাকিব লাগে দোকান চোকান খুলিব। পাৰা যাব ন পিছত ডাঙৰকে।
সেয়াই। প্ৰথম মানে সৰুকে কৰিব লাগে আৰম্ভণি।
উম - উম।
তেতিয়াহ'লে কোন তাৰিখে কোনদিনাখন যোৱা তুমি ভালকে চাই ল'বা চাই লৈ কবা?
উম উম কম দিয়া তোমাক আৰু আমি মিলাই ল'ব লাগিব ন পেমেন্ট কিমান লাগিব বা কি হব ত এইখিনি মিলাই ল'ব লাগিব ডিচকাছ কৰিব লাগিব ভালকে।
উম অঁ সেই। টোয়ে মানে প্ৰথম ভালকে আলোচনাটো কৰি ল'ব লাগিব। পইচা পাতিটো কিমান। কিমান লাগিব কত কিমান মানে কেনেকে, খৰচ কৰিব লাগিব। মি মানে সেইটো সেইটো মেইন সেইটো- তাৰ পিছতহে লাহেকে- টো মানে সেইটো হৈ যোৱাৰ পাছতে বস্তুবোৰ আনিব- মানুহক,
এই সেইটো নহোৱাৰিলেটো নোৱাৰিল ন বস্তু আনিব।
উম তাকেটো । মানে প্ৰথমতে অলপ অলপকে চব আনি আনিব লাগে অলপ অলপ । এ চবৰে চুট কেইটা আইটম অলপ, অলপ অলপে অ মানে অসমীয়া গহনাই ন । হংগ মানে বাকী নিকলা বল এই দে, সেইকাৰণে ব, আৰু, তাৰপিছত যেতিয়া ভালকে প্ৰফিট হয়, তেতিয়া ধৰ অলপ সৰহকে আনিব লাগে আৰু ।
উম উম উম চব এসোপা এসোপা আনি ললে নহ'ব নহয়, চব অলপ অলপ আনি চাব লাগিব। কোনটো বেছি চেল হয় । টু চেলভাছ হেৰিটো লৈ পেলাই,
বক কি হ উম। সেইটো । ক
আজিকালি কিমান বনাই থাকে, চাদৰ মেখেলাদি কুৰ্তা চুুৰ্তা বিক্ৰীও কৰি আছে । বনাই বনাই।
অ সেনেকুৱা ধৰণৰও কৰিব পাৰি। সেনেকুৱা ধৰ আৰু । কোনোবাই যদি অৰ্ডাৰ লব পাৰি, অৰ্ডাৰ লোৱা মানুহক বনাব দিব লাগে । সেনেকোৱা মানুহৰ মানে এযোৰতে তুমি যদি, ফাইভ ফাইভ হাণ্ড্ৰেডকে পোৱা সেনেকুৱা পাঁচযোৰ পালে বহুত লাভ আছে ন । এগতোইপো প্ৰথমতে বস্তুতটো সৰুৰ পৰাই ক'ব । তাৰপিছত,
উ উম ফাষ্টৰ পৰা ডাঙৰ বুলি ভাবি ললেই নহ'ব নহয় কৰিম বুলি । আচলতে সৰু পৰা আৰম্ভ, কৰিব লাগিব । তেতিয়াই হ'ব ন । উম ।
তাকে হেৰি কি বুলি কয়
উ
উম
বাকী চবৰে ভালেই ঘৰত
উম
অহ
ভালে ভালে তোমালোকৰ ভাল
উম উম
অ অ ঠিক আছে হ'ব তেতিয়াহ'লে জনাবা উম
ই ই হ'ব